হেল্ল'
হেল্ল'
অ
হেল্ল অঔ কি কৰিছা এনেই বহি আছো
উ এনে শুই আছো এনেই
শুই আছা ইমান গৰমখনত পাৰিছা
অ ইমান গৰম পকাত শুই আছো লাইটতো ইমান দিচষ্টাপ কৰি আছে
মই বাহিৰত বহি আছোঁ বাহিৰত আকৌ ফেনৰ একো দৰকাৰ নাই ধুনীয়া বতাহ ঠাণ্ডা লাগিছে মানে ভিতৰত যিটো গৰম পাই পাই মানে বাহিৰত ফেন মানে একো একো নোহোৱাকৈ পাৰিছোঁ আৰু থাকিবলৈ
উম উম ভাত খালা অ খালো ৰাতিপুৱাই তুমি
মই নাই খোৱা
এতিয়ালৈকে নাই খোৱা
উহ ভাত খাব মন নাযায় মানে
গৰমত খাব নোৱাৰি হেতোকানে ৰাতিপুৱা খাই লৈছো মই গৰমতে খাবয়ে মন নযায়
মোৰ এই নাখায় নাখায় কিবা মানে হেৰি হৈ গৈছে মানে খীণাই গৈছোঁ খীণাই আছে বেমাৰে চেমাৰে পাই আছে আৰু
উম
খাব লাগে খাবলৈ মানে ভোকটো নালাগে আৰু যিটি মই মানে মানে অকণমান খোৱাত মানে মোৰ প্ৰব্লেম আছে মানে মই যিতি নাখাও
অ অ অ তেনে ঘৰত কল ভালে
ভালেই ভালেই তোমালোকৰ ভাল
অ ভালে আছে মাহতে কি কৰি আছে
মাহতে মা আছে চাগে ভাত বনাই চাগে ভিতৰত আছে মা কাপোৰ চিলাই আছিল
অ
এতিয়া ভাত বনাইছে চাকে তোমালোকৰ মাহতে কি কৰিছে
তাপ এনে বহি আছে
অঁ
গৰমো গৰম আমাৰ
উম তুমি কিবা এনেই তোমাৰ কিবা বিজনেছ কৰি আছা নেকি এতিয়া
বিজনেছো তেনেকুৱা একো নাই কৰা পঢ়ি আছো
অ পঢ়ি আছা মানে চাইড বিজনে এটা ধৰা কৰিব
নাই তেনে আমাৰ ঘৰতে কাপোৰছিল ন
অ ঘৰত সেই কাপোৰ চিলোৱা কিবা চোৱা ছোৱালী বিলাকতো সেইবিলাকে কৰিব ন এতিয়াতো আমি তো ছোৱালী মানুহবিলাক ওলাই যোৱা কাম কৰিব নোৱাৰো ধৰা ল'ৰাবিলাকে ৰাতিও যাব পাৰে দিনতো যাব পাৰে আমিতো আজি
উম উম
সেই মানে কিবা এটা কৰি থাকিলে মানে ধৰা নিজৰ ওলাই থাকে খৰচ হয় নে নহয় কুৱা এনেও মা দেউতাই যিহে দিয়ে তাতকে বেছিকৈ থ'লে নিজৰে কিবা প্ৰয়োজনীয় বস্তুবিলাক আনি ল'ব পাৰি আৰু পঢ়াৰ খৰচবিলাক যেতিয়া মাহঁতে দিয়েই
তুমি কি কৰি আছা এতিয়া
মই এতিয়া উম মই, মই, পঢ়ি আছোঁ এতিয়া আৰু মই, হেৰি কৰিম আৰু চিলাই কৰি থাকো
তুমি শিকিছা নেকি?
এমব্ৰডাৰী এমব্ৰডাৰী
অ', অ',
এতিয়া আকৌ মেখেলা চাদৰযোৰ আনিমগৈ মানে এম্ব্ৰইডাৰী কৰিমগৈ
উম,
তাৰপিছত যদি কোনোবাই লয়, তেনেকৈ আৰু তেতিয়া কোনোবাই ফাৰ্ষ্ট যদি কোনোবাই অৰ্ডাৰ লয় তেতিয়া মানে আৰু ভাল হ'ব আৰু এ আৰু বেছি কৰিবলৈ মন যাব
নাই এটোয়া লং ৰই ক আৰু আৰু
তাৰ পিছত আৰু সয়াই আৰু ঘৰত ভাবিছো আৰু নাৰ্চাৰীৰ পৰা কিব-কিবি আনিমগৈ হাইব্ৰীিডৰ যে আজিকালি পায় ন ফলমূল গছ
তেনেকৈও আনিমগৈ তেনেকুৱা আনি লগাম বুলি ভাবিছো তাৰপিছত- ময়ো মাছৰুম কৰিম বুলি ভাবিছো আৰু মাছৰুমৰ খেতি কৰিম বুলি ভাবিছো আৰু
মছৰুম
মছৰুমৰ খেতি কৰে যে আজিকালি ঘৰত
উম, উম,
সেইটো কৰিম
ঘৰতে
উম, ঘৰতে
এই মানে কি বুলি কয়, এতিয়া ঘৰত ধৰা কিবা এটা কৰিব হ'লে পইচাটো লাগে ন সেইটো অকণমান নাপালে কৰিবলৈ বেয়া আকৌ
উ
এতিয়া খুজীবও টান লাগে
এতিয়া চিলাইটোএ শিকি আছো আৰু
উম, কি কি চিলোৱা কাপোৰ মেখেলা চাদৰ বিলাক চিলাব জানা?
অ', ানো ব্লাউজ বিলাক
অ', ব্লাউজবিলাক চিলাব শিকিছা
শিকা তিনিমাহ হৈ গ'ল আৰু এক মাহ মান শিকিম ভাবিছো
শিকা তিনিমাহ হৈ গ'ল ব্লাউজ চিলাইছা নেকি তুমি নিজৰ চিলাই পাইছা
উ ব্লাউজ চিলোৱা শিকি আছো এতিয়া হলে আধাটো
অ', কমপ্লিট হোৱা নাই আৰু তাৰপিছত কৰিবা এনেই কিমান হেৰি লাগে
উম, এনেকুৱা প্ৰাইভেটত শিকিছো
প্ৰাইভেটত অ', মোৰ চাৱন আহি আছে নেকি পিছ ফালৰ পৰা
হা, এনে শিকায় নে কেতিয়াবা কোৱা আৰু। দেউতাই কি কলে?
মোৰ দেউতা এ ইয়াতে ফেক্টৰীতে।
অহ। ঘৰতে থাকে আৰু তাতে কাম কৰে।
ঘৰতে থাকি কাম কৰে।
উম।
কিবা এটা কৰিবই লাগিব।
উম। কোন কোন আছে ঘৰত?
ঘৰত আমাৰ এই আমি তিনিজনী ছোৱালী মা দেউতাৰ
অহ ভন্টি আছে নেকি দুজন।
ভণ্টি আছে এজনী বা আছে এজনী মই মা মই মাজু।
আহ বাইদেউ কি কৰে?
বা এই বা হস্পিটেলৰ কৰি আছে।
উম নাৰ্চ।
হম।
নাৰ্চ কৰি আছে নেকি?
অ', নাৰ্চ আ চি উ টেকনিচিয়ান।
পঢ়িয়েই আছে, অহ, অহ।
চাকচেচ হব কিবা এটা কৰিবই লাগিব ন। কেনেকৈ হ'ব ছোৱালী হওক আজিকালি ল'ৰা হওক মতলব নাই আজি আজিকালি ছোৱালীনো কো নহলে কেনেকৈ খোৱাব হয় নহয় কোৱা আজিকালি মানে যি দিন আহিছে ধৰা ছোৱালীয়েটো নিজে নকৰিলে মানে ক'ত খাব।
উম।
চবেই কৰি আছে আৰু এতিয়া মই পঢ়ি আছোঁ ভণ্টি পঢ়িয়ে আছে।
অহ।
আমাৰ লগৰো বহুত ছোৱালীয়ে মানে নাৰ্চ কৰিব গ'ল।
মোকো কৈ আছিল নাৰ্চ কৰিবৰ কাৰণে যোৱা হোৱা নাই। ছেকেণ্ড ইয়াৰ পিছততে পঢ়িব লাগিব।
অ',।
ছেকেণ্ড ইয়াৰ কৰিব কৈ আছে।
উম।
আ', তুমি কি পঢ়ি আছো বুলি কৈছিলে।
মই বি এ ছিক্স চেমৰ ফাইনেল দিলোঁ ৰিজাল্টটো দিলোঁ এতিয়া ছেভেন চেম বুলি ক'ব পাৰি আৰু এডমিশ্যনটো লোৱা নাই আমাৰ এই ফ'ৰ্থ কৰিলে যে। আজিকালি ছোৱালবিলাক ইমান ধকৈ ক্ৰোচট বনাই পেলাই যে ষ্টল দিয়েগৈ।
উ, উ।
বহুত বিক্ৰী হয় আকৌ ইহঁতৰ। আৰু বুকেটো বনায় ঘৰত সেইবিলাকো বহুত চেল হয়।
পাৰি ঘৰতে বহি বহি
সেইবিলাকৰ কাৰে খালী অলপ ইনভেষ্ট কৰিব লাগিব দেই সেই বস্তুবিলাক আনিবলৈ।
উম।
চব বস্তুতে লাগেই চোন ইনভেষ্ট হয় নহয়।
অ', তাকে য়ে আৰু সেইটো।
অ', কিবা এটা পাবতো কিবা এটা দিবই লাগিব আজিকালি মানে ছোৱালীবিলাকে নতুন নতুন ঢেৰ কিবা কিব শিকি পেলাই ঢেৰ কৰিয়ে আছে।
উম, উম।
আজিকালি ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে আমাৰ ভণ্ট এজনী বেগ চেগ বনাই বিক্ৰী হয়।
কোনে? ভণ্টি, সৰু ভণ্টি?
নহয়, নহয় এই আমাৰ মামাৰ ছোৱালীজনী।
অ'।
চবে কিবা কিবি কৰি থাকে, তাৰ মই আকৌ মোৰ মানে পইচা পালে মোৰো কিবা কিবি কৰিম আৰু, কাপোৰ আনিমগে তাত এপ্লিকৰ্ক কৰিব লাগিব। ইমান গৰম নহয়, ফুৰিব যোৱাতছে ঘৰত থাকি কিবা কৰি থকাই ভাল।
অহ। ফুৰিব যোৱাই নাই নেকি ক'তো?
ফুৰিব নাই যোৱা।
নাই। যাম হে দহ তাৰিখে।
ক'ত ক'ত যাবা?
শিৱসাগৰ যাম।
অ', অ'। কি হেৰি চাবলৈ নি এই ৰংঘৰ, কাৰেংঘৰ?
অ', তাৰে ধেৰ মানে একে বাছত যাব বোলে। লগ হৈছে যাব কাৰণে। ফেমিলি নহয়, ফ্ৰেণ্ড।
ফ্ৰেণ্ড, স্কুলৰ পৰা নিবনি?
নাই, স্কুলৰ পৰা নহয়। এনেই আৰু। অ', ট্ৰেইনিঙৰ।
ভাবিলে ভয় লাগে, আনে ফুৰিবলৈ যোৱাৰ কথা ক'লে। হাতবিলাক যে, এনেকে ইমান পোৰে নহয় চাবাচোন হাতবিলাক কলা হোৱাটোতো বেলেগে কথা হয় নাই? কলা হলে একো মতলব নাই, কিন্তু যেনেকে টাইপৰ পুৰে সেইটোতো সহ্য কৰিব নোৱাৰি।
উম।
চব গছ-গছনি কাটাৰ পৰা হৈ যায় এইবিলাক। কোনবা এডশৰ জেগাতো চব পোৰা পাহাৰ চাহাৰ থাকিলেতো নহ'ব নহ, চবতেটো কাটিয়ে পেলাইছে।
চব, এ ৰুব হে লাগে গছ বিলাক। চবে কাটি কাটি পেলেই নহ, সেইটো কাৰণে এইবিলাক এতিয়া গৰম হৈছে।
গৰম বেছি হৈছে।
আগতেটো, ইমান এনেকে গৰম নাছিলে
অ', আগতে যে ইমানকে আমি চুৱেটাৰ পিন্ধি থাকোঁ, কিবা এটা এতিয়াটো আমি ডাঙৰ হৈ আহিলো, এতিয়া ঠাণ্ডাটো কমিয়ে গ'ল ঠাণ্ডা নোসোমাইয়ে
হ'ব দিয়া তেনেহলে, পাছত কথা পাতিম।
অ', অ', ঠিক আছে দিয়া।